হেল্ল'।
কি কৰি আছা?
হেল্ল'।
হেল্ল'।
অ' কি কৰি আছা?
এনেই আছিলোঁ, তুমি?
মইও এনেই আছোঁ, দোকানত বহি আছোঁ।
পঢ়া শুনা?
আপোনাৰ তেনেকে কৰা নাই বাৰু এতিয়ালৈকে দিয়া। তুমি?
মই কৰা নাই বাৰু। এনে কিবা কিবি লৈছা নে নাই পঢ়িবলৈ কাৰনে?
ম'বাইলটো লৈছোহে তাকে লগ কৰোঁহে।
আজিকালিতো ভালে হৈছে ন' মানে এই দূৰলে যোৱা খৰচাটো কমিছে।
অ' মোবাইলতে পায়।
মোবাইলতে পাই। এই অনলাইনৰ শিক্ষাটো কিন্তু ভাল হৈছে ন এক প্ৰকাৰে?
অ' ভাল হৈছে, কাৰণ অ ক'ৰবাত গৈ পেলাই পঢ়িবলৈও নালাগে আৰু ধৰ কিতাপ চিতাপৰ অসুবিধা হ'লে ইমান হেৰি মানে ধৰ পইচা চইচা অসুবিধা হ'লে মোবাইলটে চাব পাৰি। মোবাইলটো চবৰে থাকেই।
মোবাইলটো চাবৰে থাকে, আৰু তুমি যেতিয়াই ইচ্ছা তেতিয়াই পঢ়িব পাৰা। এটা বস্তু তুমি বাৰে বাৰে ঘূৰাই ঘূৰাই পঢ়িব পাৰা।
অ' সেইটোৱে।
বহুত সুবিধা হৈছে ন কিছুমান ক্ষেত্ৰত, এতিয়া আগতে আমাৰ দিনত তোমাৰ বহুত দিগদাৰে হৈছিল। এতিয়া আজিকালিতো তোমাৰ পোৱালী বিলাকে সৰুৰ পৰা সৰু বস্তুটো
অ', অ' চব কৰিব পাৰি যে চব একেবাৰতে।
অ' সেইটোৱে, সিহঁতে এই টিউচনৰ নামত দৌৰি ফুৰিব লগীয়া নহয়।
টিউচনমত দৌৰিব নালাগে সময়ো বাচিল মানে। ঘৰৰ বাহিৰে ওলাই যোৱা হেইবোৰ বাছি যায়। চবফালে সুবিধা হৈছে আৰু।
কামত দিব পাৰে আৰু পঢ়া পঢ়া সময়খিনিতো পঢ়িলেই
সেইটোৱে
এনে তুমি কি কৰি আছা এতিয়া?
মই এনে বহি আছো।
নহয়, নহয় কি কি কিহ বতৰ মানে ইয়াত বহুত ৰ'দ, তোমালোকৰ ফালে? উল্টা হৈ গৈছে মানে। হেৰি মই সেইটো কথা হেৰি মানে বেলেগ পঢ়া পাতি কিহৰ ওপৰত কৰি আছা?
মই এতিয়া হেৰি কৰি আছো ত কি কয় ডিগ্ৰী কৰি আছো। পঞ্চম ষান্যাসিক পাইছিলো, আৰু তুমি?
মই সেইখিনিয়ে কৰিছো, আৰু বেংকিঙৰ কাৰে অলপ, তুমি একো কৰা নাই তেনেকে ধৰণৰ?
মই এতিয়া ধৰ হেৰি অসম আৰক্ষী আৰু হেৰি কাৰণে এই বন বিভাগৰ সেইবোৰৰ কাৰণেই কৰি আছো। বেলেগ এনেকুৱাও কৰা নাই বাৰু।
অ' প্ৰস্তুতিত অনলাইনে সহায় কৰিছেনে?
কৰিছে, কৰিছে। কাৰণ চব ধৰ কিতাপৰ এঞ্চাৰ হেৰি উত্তৰবোৰ নাথাকে ন, অনলাইনত চাই পেলাই পাৰি ভালকে পঢ়িব পাৰি আৰু।
আৰু এই কিবা এটা নোৱাৰিলে আকৌ তোমাৰ কৃত্ৰিম প বুদ্ধিমাত্ৰাটোতো আছেই, সেইটোয়ে বহুত খিনি সুবিধা কৰিছে দিয়াচোন।
অ' বহুতে সুবিধা কৰিছে।
কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কেনেকৈ কৰিছা তুমি? হেল্ল'?
হেল্লৌ' হা'?
কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কেনেকে কৰিছা তুমি?
অ' যিবোৰ নাই পোৱা তাত চাইছো তেনেকে কৰিছো আৰু। তুমি?
মইও হেই তেনেকে কৰিছো, কিন্তু সেইটোৰ এটা তোমাৰ এ মানে এটা বেয়া হেৰিও আছে ন, সেইকাৰণে সুধিলো মানে তাতে তোমাৰ যদি তুমি
নাই বেয়া যদি তুমি তুমি যদি বেয়া বোৰ নোছোৱা তেতিয়া বেয়া বোৰ নোপোৱা নহয় তুমি ভাল বোৰ চাব লাগিব।
নহয় নহয়, তুমি যদি তোমাৰ মোবাইলটোৰ গোটেইখিনি হেৰি দি দিয়া মানে- মোবাইলটোৰ গোটেইখিনি পৰিচালনা কৰা এ অনুমোদন খিনি তুমি দি দিয়া তেত- তিয়াহ'লে তোমাৰ মোবাইলৰ গোটেইখিনি বস্তু- এ কৃত্ৰিম বুদ্ধিমত্তাই লৈ লয়, আৰু সেইটোৱে মানে তোমাক- পিছত এটা মানে সমস্যাৰ সৃষ্টি কৰিব পাৰে, দেখিয়ে আছা।
অঁ অঁ বেলেকটো চব দি দিয়া নাই ধৰ, কিন্তু যিখিনি দৰকাৰী আৰু।
সেই তোহে, এইখিনি বস্তুৱে আমাক বহুত সুবিধা কৰিছে দিয়া। মানে- অনলাইন পাঠ্যক্ৰম খিনিয়ে আ আৰু তোমাৰ কৃত্ৰিম বু বুদ্ধিমত্তাই- বহুত ভাবে আমাক সহায় কৰিছে।
ইণ্টাৰনেটে কিন্তু, যুগৰ সম্পু পৰিৱৰ্তন ভাল ভাৱে ঘটাইছে।
অঁ' বহুতো সুবিধা কৰিছে আমাৰ। পঢ়া শুনা দিশতে হওক বা বহুত দিশতে সহায় কৰিছে।
তাকেতো আৰু- আজিকালি মানুহে অনলাইনৰ হেৰিবোৰ এ ন কি ইণ্টাৰনেট ব্যৱহাৰ কৰিতো মানুহে আজিকালি- তোমাৰ বহুতে উপাৰ্জনো কৰি আছে।
অঁ' উম' যোনবোৰ এনেই ঘৰত থাকে ধৰ ফ্ৰী হ মাইণ্ড- এনেই থকা সময়খিনিত কৰিব পাৰে, কৰি পেলাই বহুত আৰ্থিকভাৱেও সুবিধা হৈছে নহয়।
সেতোৱে নিজে দৈনন্দিন কৰ্মৰাজি খিনিও তুমি যদি আহ এনে এ- সামাজিক মাধ্যমত তুমি- হেৰি কৰা, আ মানে সামাজিক মাধ্যমত তুমি দি দিয়া তেতিয়া হলে মানে বহুতেই- ঘৰত বহি বহিয়ে তোমাৰ বহুত খিনি নিজে স্ব স্বাৱলম্বী হ'ব পাৰিছে।
বহুত মানুহে তেনেকে কৰি চলি আছে দেখোন, তুমি তুমিও কৰিব পাৰা কৰা যদি।
মই ভাবি চাইছো কিন্তু, মই মানুহজন মানে অকমান সামা মানে হেৰি নহয় মানে মই ইমান এটা মানে- ফ্ৰেণ্ডলি নহয়, বন্ধুত্বসুলভ ব্যৱহাৰ টো নহয় মোৰ মানে এইবোৰৰ লগত।
হ'ব লাগে।
আৰু মই মানে কথা ক'ব নোৱাৰোঁ ইমান ভালকে, সেইকাৰণে মই এ কৰিব পৰা নাই।
এক্স'ট' ভাৰ্ট।
ইণ্ট্ৰভাৰট।
এক্সটাকে থ'ব লাগে অকমান। তুমি তো ভা এইবোৰ কথা ভালকেই পাতি আছা। তুমি ইন্ট্ৰভাৰ্ট নহয় এক্সভাৰ্টো নহয় তুমি এমবি ভাৰ্ট হয়।
তাকেহে।
চিনাকি খিনিৰ লগত ভালেই পাতা অচিনাকি খিনিৰ লগত নোৱাৰা।
সেইটোৱে সমস্যা মোৰ সেইকণতে, আৰু এই- অনলাইনৰ যোগেদি বহুতে তোমাৰ ব্যৱসায়িও আৰম্ভ কৰিছেতো।
অঁ'
মানে তুমি তেতিয়া কি হয়? তোমাৰ- কোনো ধৰণৰ দোকানৰ পইচা নিদিয়াকে তুমি নিজৰ মোবাইলটো ব্যৱহাৰ কৰিয়ে ঘৰৰ পৰাই তুমি বস্তু- ক্ৰয় বিক্ৰয় কৰিব পাৰা।
সেইটো হয় বাৰু।
সেইটোৱে, এতিয়া অনলাইনে আমাৰ বহুতে সহায় কৰিছে পঢ়া শুনা কৰা হওঁক, ব্যৱসায় বাণিজ্য হওঁক, আৰ্থিক চব ক্ষেত্ৰতে সহায় দিছে।
সেইটোয়ে আৰু চব বস্তুৰেটো এটা ইপিঠি সিপিঠি থাকে তুমি যদি ইণ্টাৰনেটটো ভাল ভাবে ব্যৱহাৰ কৰিছাঁ। তোমাৰ কাৰণে ভাল আৰু যদি তুমি ইণ্টাৰনেটটো বেয়া ভাৱে ব্যৱহাৰ কৰিছা তাৰ পৰিণামো বেয়া হ'ব। আৰু সেই সেই পৰিণামৰ ভুক্তভোগী যাতে সাধাৰণ মানুহ নহয় সেইটোও আমি চকু দিয়াতো জৰুৰী।
হয় নে নহয়?
হয়, হয়।
তোমাৰ মতে, ফোনটো বেছি সুবিধাজনক? অনলাইনৰ বস্তু খিনি বেছি সুবিধাজনক। হৈ আছিল নে আমাৰ যোনখিনি মানে ঐতিহাসিক যেনেকে চলি আছিল। যিটো হিচাপে সেইটো বেছি সুবিধাজনক আছিলে।
অনলাইনতে সুবিধাযোগী হৈছে। কাৰণ সময়ো ইমান হেৰি নাথাকে মানে ধৰক চবৰে অনলাইন সুবিধা। ঘৰতে চব বস্তু পোৱা হয়। আকৌ
ধৰক মই গৈ পেলাই কিবা এটা কৈ কাম কৰিব লাগে সময়ো যায় পইচাক ধৰ অনলাইনে চব ফালে পৰা ভাল।
সেইটোৱে সেইটোৱে আৰু তোমাৰ বহুত খিনি হেৰি থাকে ন।
অঁ।
আৰু তোমাৰ মানে এতিয়া চোৱা আগতে আমি টিউশচনৰ নামত কিমান কিমান পইচা খেদাইছিলোঁ। তোমাৰ মাহত তোমাৰ পাঁচশ টকা এটা কিটিশচনৰ নামত গৈছিলে। আজিকালি তুমি বছৰেকত
পাঁচশ হয়। আগতে আমি প্ৰত্যেক টো বিষয়ে বেলেগ বেলেগকে টিউশ্চেন লব লগগীয়া হৈছিলে।
সেইটোৱেই এতিয়াতো সেই একেই এটা একদম অ সুলভ মূল্য মানে তুমি পোন্ধৰশ মান টকা দিলে তুমি গোটেইখিনি বস্তু এটা জেগা এটা। এটা হেৰিতে তুমি পাই যোৱা তুমি লাগিলে সেইটো বিজ্ঞান হওঁক। তুমি গণিত হওঁক, ইংৰাজী হওঁক, সমাজ অধ্যয়ায় হওঁক, ভূগোল হওঁক তুমি গোটেইখিনি এটাতে পাই যোৱা। সেইটোৱে বহুত সুবিধা সুবিধা কৰিছে। বিশেষকে যোনখিনি আমাৰ তোমাৰ মধ্যবিত্ত শ্ৰেণী।
হয়, বহুতে সহায় কৰিছে বাৰু।
কৰিছে। আৰু আজিকালি তোমাৰ চাবাচোন এই হেৰিতটো ইণ্টাৰনেটৰ কাৰণে যিকোনো ধৰণৰ তোমাৰ এ বাতৰি বিলাক তুমি অতি সোনকালে পাই যোৱা আৰু মানে ঘোজ খৰিতাটো কমিছে বুলি ক'ব পাৰি। কাৰণ আজিকালি মানুহে ঘুচ লোৱাৰ আগত এবাৰ ভয় কৰে যে যদি
অ, কাৰণ অনলাইনত কোনোবাই দি দিলে
সেইটোৱে আজিকালি মানুহে ঘোচ লোৱাটো মানে অলপমান ভয় কৰে। সেইফালে চাব গ'লেও বহুত কমিছে।
হয়, হয়।
তোমাৰ মতে আচল কথা ব্যয়ৱহাৰ মানে তুমি কি ধৰণে বস্তুতটো ব্যৱহাৰ কৰিছাঁ। সেইটো হয় নে নহয়?
হয় কাৰণ যদি আমি ভাল ব্যৱহাৰ কৰোঁ ভাল ফলাফল। যদি বেয়াকে কৰো বেয়া।
এতিয়া কিছুমানে গোটেই দিনটো গেম খেলি খেলি নিজৰ লগতে ঘৰৰ মানুহৰো তোমাৰ চব বেয়া কৰি পেলাইছ
অচ এ তুমি কি কয় হু?
কি কৈছা?
নাই কৰবা। তুমি এ তুমি কি কৰা? এতিয়া মোবাইলত কি কি চোৱা এনে পঢ়াৰ বিষয়তে হওক বা কি হওক ব্যৱসায় বিষয়তে হওক কি কি চোৱা
পঢ়াৰ ক্ষেত্ৰত মানে মই দুটামান হেৰিত এ মানে এ বি এ বিভি বি মানে দুটামান তোমাৰ এনেকে হেৰিত তোমাৰ মই ছাবস্ক্ৰিপ্যন মানে মান্থ আ মাহেকী হেৰি লোৱা আছে, ত তোমাৰ মই তাতে অকমান মানে যিবোৰ মোৰ গুৰুত্বপূৰ্ণ বিষয় যিবোৰ মানে বৰ্তমান চলি আছে যেনেকে তোমাৰ বিশ্বস্তৰীয় তাৰপিছত তোমাৰ আমাৰ গ্ৰাম্য স্তৰ স্তৰি সেইবিলাক মই চাওঁ আৰু তোমাৰ, মই যিহেতু কলোৱে তোমাক মই বেংকিঙৰ প্ৰস্তুতি চলাইছো তাৰে তোমাৰ যোনখিনি এ দৰকাৰী আমাৰ পাঠ্যক্ৰম সেইখিনি অলপমান সুবিধা হয় আৰু কৃত্ৰিম বুদ্ধিমত্তাটোৱে মানে মোৰ কলেজীয়া লাইফত বহুতখিনি সুবিধা কৰিছে মানে এতিয়া কিছুমান বস্তু আমাৰ মাথাত মানে সঘনাই নাহে আৰু আমাৰ মানে পতককে সেই বস্তু কৰিবলে মানে সময় নাথাকে ত কৃত্ৰিম বুদ্ধিমত্তাত সেইখিনি দি দিয়াৰ লগে লগে সুবিধা হৈ যায়।
তুমি কি কি কৰিছা?
উম মইও সেই তেনেকৈ কিতা অ', ধৰক অ', মহাবিদ্যালয়ৰ পাঠ্যক্ৰমবোৰো হওক বা চৰকাৰী চাকৰিৰ বাবেও হওক চব তাতেই
সেইটোয়ে, সেনেকে তোমাৰ সুবিধা হয় আৰু বহুত নাজানা বস্তু জানিব পাৰি।
অ'।
যে তুমি বস্তুবোৰ ভাল ভাবে লৈছা, বেয়া ভাবে লৈছা সেইটো তোমাৰ কথা, তুমি সেই হিচাপত তুমি মোবাইলটোক বা অনলাইনক তুমি দুষ দিলেতো নহ'ব।
দোষ দিয়া নাই বাৰু কাৰণ যদি বেয়াকে ব্যৱহাৰ কৰা মোৰ মোৰ ভুল ন, মোৰ ভুলতে ধৰ সেইবোৰবোৰৰ বেয়া ব্যৱহাৰ কৰিলে মোৰে বেয়া, মই যদি বেয়াকে কৰো, উম'।
ঠিকে আছে ন।
উম।
হেল্ল', মই তোমাৰ এই ঘৰত ভাত খা নাই, তুমি খালা?
নাই খোৱা পাছত খাম অকমান।
অ', আমাৰ ঘৰত এই মানুহে নাই সেইকাৰণে মানে অকলে অকলে ভাল নালাগে নহয়।
অ', তই বনাই কৰি থৈ দে, বনোৱাতো ভালেই।
এনেকে এনেকে ট্ৰাই কৰিব লাগিব বনাবলে মানে এ মই গৰমখনত মন নাই আৰু।
অ', অ'।
তোমালোকৰ তাত বৰষুণ দি আছে ধুনীয়া পৰিৱেশ হৈ আছে চাগে?
নাই বহুত ৰ'দ দি আছিলে এতিয়া বৰষুণ দিছে আৰু গৰম লাগিছে।
বৰষুণেতো গোটেইখন সেউজীয়া কৰি তুলিছে।
অ'। আমাৰ গাঁও যেতিয়া ইয়াত সেউ সেউজীয়া পৰিৱেশে বাৰু আমাৰ গাঁও যেতিয়া।
আমা আমাৰ এইফালে আজিকালি গছ - গছনি দেখিবলৈ পোৱা নাযায় নহয়। খালী কংক্ৰিটৰ কংক্ৰিটৰ ৰাস্তা খিনিহে দেখিবলৈ পোৱা যায়।
হ'ব। এই চবে গছবোৰ কাটি পেলাই ৰাস্তা ঘাট আকৌ ডাঙৰ ডাঙৰ ঘৰবোৰ বনাই, দিলে হ'বই তেনেকুৱাই।
আট্টালিকাই হৈছে। চবফালে আৰু একো নাই, কিন্তু এই গছবোৰৰ মূল্য আট্টালিকাটোৱে দিব পাৰিব জানো? সেইটোৱে ডাঙৰ কথা।
হয়। কিন্তু, এতিয়া তুমি কাক কাক বুজাবা নিজে নিজে ভাবি চা কিন্তু বেলেগক ক'ব পাৰিবা?
সেইটোৱেই নিজ কিছুমান বস্তু আমি বুজাওঁ বুলি বুজাব নোৱাৰো। সেইখিনি মানুহে নিজে বুজি পাব লাগিব। তাৰে ভিতৰত এইটোও হয়। নে কি কোৱা?
সেইটোৱে
দিয়া তেতিয়া হ'লে হ'ব
হ'ব দিয়া, বাকী ভালদৰে